হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
হয় অঁ শুনিছোঁ কওক
হয় হয় শুভ ৰাতি্ৰি
শুভৰাত্ৰি শুভৰাত্ৰি
সাধাৰণতে মানে শুভৰাত্ৰিটো আমাৰ সমাজত মানে আপোনাৰ পিছত হোৱাৰ পিছত শে কথা বতৰা মানে
হয় হয়
কাৰ্যকলাপ কি চলি আছে
কাৰ্যকলাপ মানে যিহেতু আপুনি দেখিছে কিমান তটাপ পৰিছে গৰমৰ বাবে উষ্ণতা বৃদ্ধি হৈছে গোলকীয় উষ্ণতা বৃদ্ধি হৈছে যিহেতু আৰু আমাৰ গাঁও কো যিহেতু নামটোৱে পিছলাাবাৰ পিছ পৰিয়ে থাকে বৈদ্য়ুতিক বিভাগতো মানে আমাৰ গাঁওখন অতিকৈ পিছপৰা অকমান কিবা এটা হ'লে যিহেতু বিদ্যুত টো কৰ্তন কৰি দিয়ে গতিক আমি মানে ৰাস্তাতে ওলাই আহি অকমান হাৱা পাওঁ নেকি বতাহ অকন মাৰে নেকি তাকে ভাবি বাহিৰলৈ ওলাই আহিছো হেল্ল' হেল্ল' হয় অ তাকে বোলো বৈদ্যুত হয় বিদ্যুত টো যিহেতু কাৰ কৰ্তন কৰি থৈছে গতিকে বাহিৰলৈ ওলাই আহি তাকে অকমান হাৱা অকন লাগে নেকি তাত সেই ভাবি বাহিৰলৈ ওলাই আহিছো হয় হয়
হয়
হেল্ল'
মানে এইটো বিদ্যুতটো আমাৰ মানে এতিয়া কি কম আৰু হয় আপুনি শুনাই আছা অ
হয় শুনা পাই আছো হয় হয় হয় হয় হয় মোৰ চাউণ্ডটো আহিছেনে অঁ হয়
ক'ম তুমাৰ আমাৰ এনেকুৱা এটা আপোনাৰ সমাজৰ নতংকী বস্তু
ইয়াত মানে যিসকল কৰ্মচাৰী আছে মোৰ মতে তেখেতলোকে আপোনাৰ হাৱা খাইা যেন মোৰ অনুভৱ হয়, আমাৰ গাড়ীৰ কষ্ট দি।
হয়।
ইয়াৰ অভিশাপ মানে আপোনাৰ এই আমাৰ নিচিনা গ্ৰাম্য জীৱনৰ এই গঞয়া লোকসকলৰ অভিশাপটো তেওঁলোকৰ ওচৰত নিশ্চয় লাগিব। হয়তো তেওঁলোকে তেওঁলোকে চাগে এই কষ্টৰৰ ফল নিশ্চয় এদিন ভোগ কৰিব মই এই বুলিয়েই ভাবিছোঁ আৰু।
হয়, অমিত বৰাৰ যিহেতু অৱনতি ঘটিছে, মই ভাবিছোঁ সেয়া চাগে আমাৰ খাও লাগিয়ে ঘটিছে।
ম মোৰো সেই কথা অনুভৱ হয়।
হয় হয়, এতিয়া নতুনকৈ ভি ভি বৰাইও নিজৰ ঘৰত এটা ইনভাৰ্টাৰ সংযোজন কৰিছে।
হয়।
গতিকে মই ভাবোঁ, তেওঁৰো যাতে অভিশাপ লাগক, তেওঁৰো অৱনতি ঘটক মই তাৰে কামনা কৰিছোঁ।
হয়।
হয়।
হয় এইখিনি মানে হ'বই। এতিয়া চাওক আপুনি এতিয়া আমাৰ গোটেই গাঁওখন যেতিয়া অন্ধকাৰত থাকে তেতিয়া বিবি শইকীয়াই মানে আপোনাৰ সেই ইনভাৰ্টাৰৰ আপোনাৰ ইনভাৰ্টাৰৰ মানে যোনটো লাভালাভ সেই লাভালাভখিনি লৈ পেলাই মানে একদম আনন্দত আত্মহাৰা হৈ তেখেতে শয়ণ কৰে। প্ৰক্ষত আপোনাৰ নিদ্ৰাত ব্যস্ত থাকে। কিন্তু আপুনিতো জানেই তেখেতে আপোনাৰ কংসৰ ভাও দিয়া মানুহ, কংসৰ ভাওত তো কি হয় জানেই, সি যেনেকৈ কৃষ্ণই আহি মানে ভাওৰ ভয় খুৱাই বা বিভিন্ন সৰ্প আহে সেই তে-তেখেতেও মানে সপোনত এইবিলাক বস্তু দেখি যাবও পাৰে আৰু আপোনাৰ চৌপাশত মানে যথেষ্টখিনি কোলাহলৰ সৃষ্টি হৈছে
হয়, হয়।
হয়, আমাৰ মানে অৰ্থ উপাৰ্জনৰ ক্ষেত্ৰত যাতে এই বস্তুটোৱে প্ৰভাৱ নেপেলাই অকণমান লক্ষ্য ৰাখিব।
হয়, হয়। আচলতে সঁচা কথা ক'বলৈ গ'লে ধন টকা পইচাৰ অভাৱ আমাৰো নাই। অমিত বৰাৰ নিচিনা তিনি চাৰিজন মানুহ মই অকলে খাৰা খাৰা কিনি দিব পৰা শক্তি মোৰ এতিয়াও আছে। কিন্তু আধুনিক প্ৰযুক্তিৰ যোক্তিবিদ্যাৰ লগত যিহেতু মই ইমান ভালদৰে জড়িত নহয় গতিকে আধুনিক প্ৰযুক্তিবদ্যয়াৰ এই যন্ত্ৰসমূহৰ লগত মই ভালদৰে অৱগত নহয়। এতিয়া আপোনাক যদি মই উদাহৰণস্বৰূপে ক'বলৈ যাওঁ ভিভি ভৰাৰ ঘৰত এনেকুৱা এটা যন্ত্ৰ আছে যিটো যন্ত্ৰই ঠাণ্ডা পানী কিবা গোটা টুকুৰা এটা কৰি পেলাই আমি সেইবোৰ কিনো যন্ত্ৰ আমি আজিলৈকে দেখি পোৱা নাই, কাহানিও শুনি পোৱা নাই গতিকে তেনেসমূহ যন্ত্ৰ আমাৰ ঘৰত সেইবাবেই আমি সংযোজন কৰা নাই যিহেতু আমি নাজানো যে এই যন্ত্ৰসমূহৰ আচলতে উপযোগিতা আছেনে নাই। হয়। টকা পইচাৰ ক্ষেত্ৰত হয়, হয়।
এতিয়া আপুনি চাওক এইবিলাক যি মানে আপোনাৰ অদ্ভুত কিছুমান বস্তু বা সৰা সঁজুলি উলিয়াইছে যান্ত্ৰিক পদ্ধতিৰ, এইবিলাকৰ জৰিয়তে মই ভাবোঁ মানে আমাৰ শৰীৰৰত আপোনাৰ অপকাৰহে হ'ব। আমাক যেতিয়া ওপৰৱালাজনে বা যোনেই নহওক আমাক যেতিয়া সেই খোৱা পানীখিনি আপোনাৰ জলীয়ৰ ওপৰত দিলে তেনে ওপৰতনো আমাক সেই গোট টা কৰি খাবলৈ আমাৰ কি প্ৰয়োজন আছে, আমাক এতিয়া ভাত দিছে খাবলৈ। চাউল দিছে, সেই চাউলখিনিক যদি আমি পনীয়া কৰি খাওঁ আমাৰ কি অৰ্থটো থাকিলে। গতিকে এইবিলাক আধুনিকতা অনাৰ হয়, এইবিলাক আধুনিকতা অনাৰ প্ৰয়োজন নাই বিবি শইকীয়নো কি ভাবি এই কামটো কৰিলে মই এতিয়ালৈকে ভাবিব পৰা নাই।
আচলতে সঁচা কথা ক'বলৈ গ'লে আচলতে সঁচা কথা। ক'বলৈ গ'লে বিবি বৰাৰো। ভিভি শইকীয়া আৰু অমৃত বৰাৰ দৰে অলপ ফুটনি আছে নথকা নহয়। মই যিমান খিনি কথা গম পাইছো ভেৱ হয়গৈ আৰু অলপ ফুটনি নথকা নহয়, লাগিলে। তেওঁ দহ টকাই উপাৰ্জন নকৰক এশ টকাৰ মানে তেওঁ ধন টকা পইচাৰ ফুটনি মাৰে গতিকে সেই ফুটনি সমাজত দেখাবৰ বাবে নিশ্চয় তেনেকুৱা কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰিছে। কিন্তু সেই যন্ত্ৰসমূহৰ আচলতে উপযোগিতা সঁচাকৈয়ে ভিভি শইকীয় ঘৰত আছেনে? নিশ্চয় নাই মই তেনেকৈ ভাবো।
হয়, আপুনি একদম সঠিক কথাভাৱে এতিয়া চাওক আপুনি অমিত বৰাৰ ঘৰত। আপোনাৰ যেতিয়া গোটেই গাঁৱৰ অঞ্চল আপোনাৰ অন্ধকাৰত থাকে, তেতিয়া তেখেতে সেই মানে আপোনাৰ তেখেতৰ যোনটো পোহনীয়া পুখুৰী আছে য'ত তেখেতে মাছ পোহে। তাত সেই মাছে খাবৰ কাৰণে মানে এটা। পোকৰ ব্যৱস্থা কৰি দিয়ে য'ত তেওঁ ঘৰৰ মানে যোনটো আধুনিক সদ্ধতিৰে আধুনিক। পদ্ধতিৰে মানে বিদ্যুৎ উৎপাদন কৰা যোনটো সঁজুলি সেই সঁজুলি। তৰ জৰিয়তে মানে বিদ্যুত দি মাছক আহাৰ আহাৰ যোগান ধৰে। তেনেকুৱাত মানে মোৰ অনুভৱ হয়। কেতিয়াবা মই চুৰি কৰি যেন তেখেতৰ ঘৰৰ সেই গোটেই কাৰেণ্টখিনি সংগ্ৰহ কৰি লৈ ল'ম। যিটো আপোনাৰ বাস্তৱত অকণমান কঠিন। কাৰ যদিও কেতিয়াবা মই এই কাৰ্য নিশ্চয় কৰিম নহ'লেও তেখেতৰ ঘৰত। সেই যন্ত্ৰটো বেয়া কৰাত হ'লেও মই সহযোগিতা আগবঢ়াম।
হয়, হয় নিশ্চয় আপুনি আপুনি যেতিয়াই ভাবে যে এই কাৰ্যটো আপুনি সম্পন্ন কৰাৰ বাবে সাজু হৈছে। আমাক নিশ্চয় জনাব আমি যিমান পাৰোঁ। আমি আমাৰ সহায় সহযোগিতা আপোনাক আগবঢ়াম আপুনি নিশ্চিন্ত থাকক।
হয়, হয় এতিয়া আপুনি তেখেতৰ। তেখেতৰ ফুটনিটো চাওক আপুনি তেখেতৰ আপোনাৰ এটা ধৰক ভূত বাংলা সদশ এটা গৃহ নিৰ্মাণ কৰিলে য'ত তেখেতৰ পৰিবাৰসহ মানে আৰু মাতৃসহ পাঁচটা প্ৰাণী আৰামত থাকিব পাৰে তাৰ উপৰিও। তেখেতে আৰু সেইখন যোনখন গাড়ী লৈছে ফিতাহী মাৰি সেই গাড়ীখন ৰাখিবৰ বাবেও গেৰেজৰ প্ৰস্তুত। কৰিলে। তাৰ উপৰিও এতিয়া আপোনাৰ পুখুৰীৰ মাজত এটা চাংঘৰ সাজিছে সেইটো কিহৰ কি। প্ৰয়োজনীয়তা আছে মই নাজানো কিন্তু ভাবো সেইটো মানে মানুহক দেখুৱাবলৈ মোৰ ত থকা আছে মই ধনী মানুহ বুলি ফিতাহী মাৰিবলৈ সেই কাৰ্যটো কৰিছে যেন মোৰ অনুভৱ হৈছে।
হয়, হয় অসমীয়া দেখাৰ কথা আছে অহংকাৰী পতনৰ মূল বুলি। মই ভাবো অমিত বৰাো নিশ্চয় অৱনতি ঘটিব অতি শীঘ্ৰে। মই ভগৱানৰ ওচৰত নেদেখাজনৰ ওচৰত সদায় সেইটোকে প্ৰাৰ্থনা কৰোঁ। আৰু যেতিয়া মই ভাবো মোৰ ধন টকা। টকা পইচা হ'ব মই অমৃত বৰা ঘৰৰ সন্মুখত মোৰ গাড়ী এখন। চাৰি বাৰ ঘূৰাই দিম। অমিত বৰাই তেতিয়া বুজি পাব যে অমিত বৰা আচলতে কোন কুটা মোৰ সন্মুখত মাত্ৰ ধন টকা। পইচা হ'লেই যে সকলো হৈ নাযায়। সেইয়া মই অমিত বৰাক দেখাই দিম এতিয়া আপোনাক মই যদি কবলৈ যাওঁ আমাৰ গাঁও। খনৰ যিটো। আহ, অংশ এটা সেই অংশতে অমিত বৰাক ভগৱান স্বৰূপ দেখা পায়। এতিয়া মই উদাহৰণ দিবলৈ গ'লে আপুনি বডো কাকতি। বা জয়ন্ত কাকতিৰ যিকেইটা পৰিয়াল সিহঁতৰ পৰিয়ালৰ সদস্য হওঁক অমৃত বৰাক পাৰিলে যেন ধূপ ধূনাৰে তেওঁক পূজা কৰিব, এনেকুৱা ধৰণৰ কিছুমান কাৰ্য কৰা আমি পৰিলক্ষিত কৰোঁ। তাৰো কিছুমান কাৰণ আছে, অমৃত বৰাই যিহেতু তেওঁৰ দুটকা মান টকা আছে আমাৰ যেতিয়া নামঘৰত এটা ধৰ্মীয় অনুষ্ঠান উদযাপন কৰে তেওঁ পাঁচ-ছয় হেজাৰ টকাৰে সেই সকলো খিনিকে কিনি পেলাব বিচাৰে। তেওঁ ভাবে যে পাঁচ-ছয় হাজাৰ টকাৰ সেই শক্তি দেখায় তেওঁ নিজকে ভগৱান হেন জ্ঞান কৰে, তেওঁ অহংকাৰ এটা প্ৰকাশ কৰে। যাৰ বাবে কিছুমান সংখ্যক মানুহে তেওঁক
হয়।
মানে ভগৱান হেন জ্ঞান কৰে।
হয় এতিয়া আপুনি চাব তেখেতৰ মানে যোনটো আপোনাৰ সংস্কৃতিৰ প্ৰতি প্ৰেম সেইটো একেবাৰে একদম এটা আপোনাৰ মুখা পিন্ধা এটা প্ৰেম, তেখেতে একো আপোনাৰ সুন্দৰ ভাৱ অভিনয় নকৰে। কিন্তু কেইটকামান মানে টকা দি আপোনাৰ সেই আমাৰ গাঁৱৰ কিছু অংশ লোকক মানে তেখেতে কিনি পেলায় আৰু সেই সকলে মানে তেখেতৰ ওচৰত চৰণ লৈ চৰণত শৰণ লৈ মানে পৰি থাকে। আপুনি চাওক তেখেতেনো কি সুন্দৰ ভাৱটো একেবাৰে মঞ্চত দিয়ে যে প্ৰতি বছৰে-বছৰে তেখেতক ইমান এটা উচ উচ্চপদস্থ ভাও দিয়া হয় তাৰো পৰিমাণে তেখেতে যদি কিবা এটা কয় সেই কথাটো সকলোৱে মানে মন দি শুনে যোনটো আপোনাৰ কোনো কাৰণতে গ্ৰহণযোগ্য এটা বিষয় নহয় আৰু অঁ, তাৰোপৰি মানে আৰু আপুনি কিছুমান বিষয় ইয়াত দেখা পাব যেনে ধৰক মানে তেখেতৰ যোনখন এতিয়া বৰ্তমানৰ মেডিকেল সেৱা আগবঢ়ায় বা যোনখিনি আপোনাৰ স্বাস্থ্যজনিত সেৱা আগবঢ়ায় সেইখিনিও মানে ইমান আপোনাৰ উন্নত মানদণ্ড নহয়, সেই-সেই প্ৰক্ৰিয়াৰ জৰিয়তেও তেখেতে মানে মানুহক টুপি পিন্ধোৱাৰ এটা প্ৰচেষ্টা চলায়।
হয় শুনামতে তেওঁৰ যিখিনি ঔষধ সেই ঔষধ খিনি ব্যৱহাৰ কৰি বহুতো মানুহ মানে বেছিকৈ বেমাৰত পৰাহে পৰিলক্ষিত হৈছে বুলি মই শুনিবলৈ পাইছোঁ।
একদম আপুনি সঁচা কথা শুনিছে, ইয়াৰ উদাহৰণ আপোনাৰ মোৰ ওচৰত মানে বহুত আছে মই বহুত সল-সলকৈ ইয়াৰ উদাহৰণ দিব পাৰোঁ। বহুলোকে মানে তেখেতৰ সেই কাৰ্যৰ পৰা আপোনাৰ বহুত মানে দুখ পায়। কিন্তু মানে কি জানে নাই আপুনি তেখেতৰ ওচৰত যিহেতু দাহি মৰা কেইটামান টকা আছে এখন গাড়ী আছে, সেইবাবে মানে মানুহে আপোনাৰ তেখেতক কথা ক'বলৈ ভয় কৰে কিন্তু তেনেক হ'লেও মানে আপোনাৰ এশজন থাকিলেও এশ সিংহৰ এশটা নহয় মোক ক্ষমা কৰিব, শিয়ালৰ এশটা সিংহৰ এটাই ভাল বুলিয় যে কয়। তেনেকুৱা ধৰণৰ আপোনাৰ সিংহ আমাৰ-আমাৰ গাঁৱত নাইকিয়া নহয়, কেইবাটাও সিংহ এতিয়া বৰ্তমান জন্ম হৈছে যি কেইজনৰ সম্পূৰ্ণ বিৰোধিতা কৰে আৰু কেইদিনমানৰ পিছত যেতিয়া তেখেতৰ অৱনতি ঘটিব তেখেতৰ সেই শিয়ালৰ জাকটোৰ ওপৰত এই সিংহকেইটাই এদিন আক্ৰমণ কৰি সেই শিয়ালৰ জাকটোক আপোনাৰ ভক্ষণ কৰিব বা সেই ৰাজ্যৰ পৰা খেদি দিব বুলি মোৰ বিশ্বাস আছে। যিহেতু এতিয়া মানে সিংহকেইটা পোৱালি হৈ আছে একেবাৰে সৰু অৱস্থাত আছে সিহঁতি আগবাঢ়ি আহি আহিব পৰা নাই কেইদিনমান পিছত সিংহকেইটা ডাঙৰ হৈ সেইজনৰ ওপৰত নিশ্চয় আক্ৰমণ কৰিব। মোৰ সেইটোৰ ওপৰত পুৰা দৃঢ় বিশ্বাস আছে।
হয় মইয়ো সেই দিনটোলৈ অপেক্ষা কৰি আছো মইো ভাবো আপোনাৰ লগত ম আৰু যিদিনাখন সেই সিংহৰ পোৱালি কেইটা ডাঙৰ হব সেই সিংহৰ পোৱালি কেইটাই যেতিয়া বাবা বৰাৰ নামত খিয়ালটোক এই ৰাজ্যখনৰ পৰা খেদি পঠিয়াব তেতিয়া পাপা বৰাৰ মুখ মুখখন নিশ্চয় চাবলগীয়া হ'ব আৰু সেই মুখখন চাবলৈকে মই বহুত অপেক্ষা কৰি আছোঁ মই।
হয় কেৱল আপুনিয়ে নহয় এই অঞ্চলৰ বহুকেইজন ব্যক্তিয়ে এইটোৰ অপেক্ষাত আছে য'ত মই মোৰ নামটো একেবাৰে আপোনাৰ সেই তালিকাৰ ওপৰত থাকিব। মোৰ মানে এটা সপোন আছে মই যেতিয়া আপোনাৰ এখন গাড়ী ল'ম সেই গাড়ীখনৰ যোনটো গাড়ী ঘূৰৱা কাৰ্যটো, সেই খাদ্যটো মই সদায় তেখেতৰ ঘৰত পদূলতে কৰিম। মই গাড়ীখন নি মানে যদিও ড মানে আপোনাৰ পোনপটীয়াকৈ মোৰ ঘৰত সোমোৱাই দিব পাৰোঁ কিন্তু মই নোসোমাওঁ প্ৰথম তেওঁৰ ঘৰত মই পিছলৈ নি গাড়ীখন তাৰ পৰাহে মই মোৰ ঘৰলৈ নিম বুলি মই মনতে এইবিলাক কথা ভাবি থৈছোঁ। আৰু বহুতো কথা কথা আছে মানে তেখেতে মানুহক এই দুৰ্নীতি কৰা মানুহে তেখেতে মানুহক বেয়া কৰা। সেইবোৰ ধেৰ কথা আছে। তেখেতে মানে ভাবে তেখেতে সৰ্ব সৰ্বশ্ৰেষ্ঠ সৰ্বোচ্চ মমান বুলি তেখেতে ভাবে যিটো তেওঁ একেবাৰে নহয় আপুনি সেই জংঘলৰ কাহিনীটোতো শুনিছে সিংহই কেনেদৰে নিজৰ গাত আপোনাৰ নীলা ৰং কৰি সি বেলেগ এটা প্ৰাণী বুলি ৰজা হ'বলৈও বিচাৰে। এইজনো প্ৰায় তেনেকুৱা প্ৰকৃতিৰে মানুহ। হয় হয় শিয়াল আছিলে এই সেই এইজনো মানে সেই তেনেকুৱা প্ৰকৃতিৰে মানুহ সম্পূৰ্ণ